শুনিছো শুনিছো তই অ অ অ মোৰ ভাল ভাল ভাল? তোৰ।
আছো আছো ময়ো আছো আৰু।
তাকে তাকে বাকী কেইদিন ভালে চলি আছে? চে। ডিনাৰ আৰু কৰা নাই কৰিমহে আৰু অলপ পিছত? অ অ তই কৰিলি দিনাৰ।
নাই কৰা নাই অলপ দেৰি আছে তাৰপিছত কৰিম আৰু নাই নাই?
অ আচ্ছা? অ অ কি কয় সেই আৰু। কিহে কৰিবি? মই এতিয়া অ। ভা ল। মাত তোৰ ভইচটো শুনি পোৱা নাই?
এতিয়া পাইছনে?
হেল্ল' অ অ পাইছো পাইছো আহ। এতিয়া শুনি আছো শুনি আছো? উম কি কয়? তোৰ কি কয় হেৰি হেৰি কি দিনা কিহেৰে কৰিবি?
মাংস আছে আজি?
অ অ। মোৰ আজি মাছ আছে মাছেৰে খাম? এতিয়া সেই আৰু অ বাকী এনে চব ভালে চলি আছে ৰাস
আছে আছে চব ঠিকে আছে।
ত তাকে সেই আৰু। কৰি কি বতৰটো কাৰণে মোৰ গা আছ ন অ অ চব ঠিকে আছে মোৰো এই এতিয়া অ মোৰ অসুবিধা হৈছে মানে পিৰিয়ড হৈছে পিৰিয়ডৰ অলপ কেতিয়াবা পেটটো বিষাই অলপ মুত সুত কেনে গম প আছ আৰু।
উম উম
সেয়ে অলপ প্ৰব্লেম দিয়ে কেতিয়াবা।
সেইটোৱে কেতিয়াবা কেতিয়াবা দিগদাৰ হয় গৰম পানী চানী খাবি।
সেই তাকে পিৰিয়ডচৰ সেইটোৱে প্ৰব্লেম হয় আৰু নহলে আৰু কেতিয়াবা আ মুহুৰ্তত পিম্পল চিম্পল ওলাই বডি অলপ ইফাল সিফাল কৰি থাকে মানে কাজে নেমানে।
সেইটোৱে মনটোও ভাল নালাগে কেতিয়াবা।
উম কেতিয়াবা মন চন ভাল নালাগে আৰু প-প্ৰব্লেম হলে।
সেইটোৱে খেলি মেলি হৈ যায় অকমান।
উম উম আকৌ চোৱা গলে কেতিয়াবা মিকচ কৰি গলো হেৰি অশান্তি লাগে। সেনেকুৱা একে আৰু। বাকী আমাৰ এই অ কৰো কৰো মইতো য় ক্লাছে যো কৰিছো ত য়োগা বিলাকৰ যেনেকে একচাইজ কৰে বা এনেকুৱা মানে য়োগাত ভালেখিনি ফ্লেক্সিবল বস্তু কৰাই ন ত' বস্তুতো অলপ হে কাৰণে হেৰি হয় কেচ নাই কিন্তু এনে আগতছে কিন্তু মোৰ মানে যোনখিনি প্ৰব্লেম আছিল সেইখিনি কমিছে মোৰ। এনেবাকী বি হ দিয়ে এতিয়া বাৰু অলপ কেতিয়াবা হেৰি হয় এনে অলপ প্ৰব্লেম দিয়ে সেইটো থাকেই বাৰু।
থাকে অলপ চলপ হয় কিন্তু য়োগাইদি ভাল লাগিছে খিনি কম আৰু এই বাদ বাৰ্লাই'ষ্ট পজ এইখিন বহুত ভাল হয়
উম উম সেইটো বহুত ভাল হয় সেইটো হে-হেল্থৰ কাৰণে তাক এই হেৰি হেল্থৰে বহুত মানুহৰ ইচ্ছুহৈ থাকে। পিৰিয়েছ সক মেণ্টেল পিৰিয়েছ বা এন সেইবিলাকেই আৰু
মানে বডি ৱেইট গেইন কৰাই হওক কিমান বেছি। বে ৱট বাঢ়ি গৈছে মানুহবোৰৰ।
অ তাকে আৰু মানে ফাষ্ট ফুডো খাই লগতে বস্তু কিছুমান এতিয়া কলেজ গলে বা অফিচ চফিচ গলে সেনেকেই বাহিৰতে
অ আৰু বেছি তেতিয়া মানে ফল মূলতটো পোৱা নাযায় ন এনেকে বাহিৰত থাকিলে খাবও দিগদাৰী সেইবোৰ বস্তু
মোৰটো আজিকালি দামো বেলেগ তাৰ পিছতে ৰেন্টদিয়ে হেল্থৰ কাৰণে ভালো নহয় বেজি মৰা থাকে। হয় আৰু কিছুমান। সেইটোৱে ইচছ্যু থাকে বাকী কথা নাই আৰু।
বাকী বেমাৰ চেমাৰ হ'লেও মানে এনেকুৱাও নহয় যে ফল মূল। খালে মানে বেমাৰ নোহাকে থাকিব বা অলপমান হেৰি। থাকিব আজিকালি ফল মূলবোৰ আৰু বেছিহে মানে বস্তু। বস্তু দিয়ে কিবা কিবি
আচ্ছা চুগাৰৰ কাৰণে সেইটোও প্ৰব্লেম। চ আজিকালি চবজ ভৰা চেনি থকা কিবা কিবি। সেইটোয়ে প্ৰব্লেম হয় থাকে।
বাকী এনেই এইবোৰ য়োগা চিয়গা কৰি থাকিলে থাকিলে ভাল বাৰু।
উম -উম য়োগা য়োগা এইবিলাকৰ কাৰণে ভাল। বাকী তহঁতৰ যে অ' কলেজ ডিপাৰ্টমেন্টত যে কিবা এনেকুৱা মেণ্টেল হাইজিন কিবা ওপৰত পাতি কিবা মানে মেণ্টেল কিব হাইজিন কিবাৰ ওপৰত যে প্ৰগ্ৰেম পাতিছিলে কেনেকুৱা কি আছিলে বাৰু?
কোনটো প্ৰগ্ৰেমৰ কথা কৈছ'
তহতৰ ডিপাৰ্টমেন্টৰ যে এনে পাতিছিলে কিবা চবকে। মানে অমেনচ ডে' ৰ কিবা কিবি এনেকা হেৰি।
অ' উমেন ডেতে চাগে পাতিছিলে এনেকে পাতি থাকে মে মেণ্টেন হাইজিন আৰু মানে তোৰ উই মেনক লৈ পিনে ধৰ। অ' পিৰিয়ডছৰ সময়ত কেনেকা মন চন বেয়া লাগি থাকে। থে নাইবা কেতিয়াবা মুড চুইংছ হৈ থাকে। ত' সেইবোৰ মানে সেইবোৰক গুৰুত্ব ত দি পিনে এইটো কিবা কিবি পাতি থাকে এনেকে সৰু সুৰা।
অ'অ'তহঁতৰ ডিপাৰ্টমেন্ট টো চাইকজিৰ কাৰণে ভাল সেইবিলাক কথা অলপ হেৰি। টো আছে। আমাৰ দে টু ডে লাইফৰ এনেকুৱা আপডেট বিলাক সেইটোৱে বৰ্তমান। সেইটো কাৰণে ভাল আৰু।
মানে বস্তুবোৰ গম পাই থাকিব পাৰি আৰু কেনেকে কিহে, মানে। নিজৰ গাটোত কিহৰ কাৰণে কি হৈ থাকে খিনি বস্তু নিজে গম পাওঁ কিন্তু একো কৰিবহে নোৱাৰো সেনেকুৱা।
অ অ অ সেইটোৰ কাৰণে প্ৰব্লেম হয় আৰু তহঁত তহঁতৰ ডপাৰ্টমেণ্টত মানে যোনখিনি এনেকুৱা প্ৰগ্ৰেম চগ্ৰেম হৈ থাকে সেইটো মানে ভাল লাগে আৰু মানে ছোৱালীখিনিকো হেৰি কৰে একেলগে মানে ঠিক ঠাক কৰোৱাই আৰু এনেকে-
চব খিনি অ চব একেবাৰে মানে অ চব চেমিষ্টাৰকে হেৰি কৰি পিনে
অ অ আৰু সেইটো মানে লাইক মানে কোনো মানে অ ফিমেল টি মানে শিক্ষক হওক বা মানে হেৰি মানে মেল টিচাৰে হওক একো মানে হেৰি নক, কৰে লাজ চাজ নাই মানে কথা খিনি খোলাকে কৰে সেইটোয়ে ভাল হয়। সেইটো মানে ব ত মানে ইম্পৰ্টেণ্ট হৈ গৈছে।
বহুত বহুত দৰকাৰী এইখিনি বস্তু আৰু চবে জানাতো দৰকাৰী, কেনেকে কৰিব অকল পিৰিয়ডছ বুলি নহয় চব ক্ষেত্ৰত।
চব ক্ষেত্ৰতে সেইটোয়ে আৰু ল'ৰা ছোৱালী বুলি ক কোনো সেইটো হেৰি কৰিব নালাগে। আচলতে চবে জনাটো ভাল, উম উম সেইটোয়ে, কাৰণেই তাকে এইটো ভালে ডিপাৰটমেণ্ট সেইটো কাৰণত
অ বাকী তই যোগাত কেইদিন যাওঁ সপ্তাহত?
গোটেই কেইদিনে হয় অকল জাষ্ট উইগেন দুটা নহয়। শনিবাৰ আৰু দেওবাৰে নহয়, বাকী কেইদিন যাও বাৰু যোগা হৈ থাকে ডেইলি, তোৰ এঘন্টা দেৰ ঘন্টা ক্লাছ কৰাই তাৰপিছতে আকৌ হয়। হয় নেক্স দিনাখন আকৌ যাওঁ। তই কি তই কিবা কৰি। তই কিবা কৰ নেকি তই যে কৰিছিলি জুম জুমু
অ' মোৰ দুটাই আছিলে মানে তোৰ এদিন যদি দি জুম্বা হয় নেক্সট দিনাখন য়োগা হয়। হেনেকোৱা ধৰণৰ ত কৰি আছোঁ‌। ছিলো তাৰ পিছত কিন্তু এই কিবা কিবি অকনমান কাম ওলাইছিল। তেতিয়াৰ পৰা মই যোৱা হোৱা নাই। এতিয়া আবেলিত খোজকাঢ়িব যাওঁ। অ' মানে এনেকে মাহটো মাজত জইন কৰিলে প্ৰব্লেম যে সেইকাৰণে। ষ্টাটটো মানে আৰম্ভণিৰ পৰা জইন কৰিব লাগিব আৰু
উম উম উম আৰু মেইন কথা এনেও এনেও খোজ চোজ কঢ়ি থাকি। খোজ কঢ়াটো মানে হেৰিৰে গোটেই পৃথিৱীৰ লাইফত হ'ব লাগে আৰু বিকছ আমি যে তটো অলৰেডি খোজ নাকাঢ়ো আৰু বাছে অহা যোৱা থাকে।
সেইটোয়ে সেইটয়ে অ' বাছ স্কুটি বাইক। সেইবোৰতে হৈ যায় ন সেইটোৱে।
ভাল আৰু মন
ভাল লাগে অ' গান চান শুনি পিনে একদম অকলে ওলাই গ'লে মানে।
উম উম তোৰতো ভাল তোৰ তৰাৰ লগতো যাব পাৰ।
অ' কিন্তু তাই পিছে আৰু খোজ নাকাঢ়ে খোজ। কঢ়াব বহত প্ৰব্লেম তাই।
অ' অ' অ' তাই সেইটো
মানে বহুত বদমাছ নিচিনা হৈছে ক কোলাত উঠিব বিচাৰে এনেকুৱা।
উম উম উম উম সেইটো থাকে বাৰু সেইটো কাৰণে মানে প্ৰব্লেম। কেনেই ঠিকেই আৰু। কি কটো হেৰি আমাৰ এনে কলেজ বিলাকৰ এতিো কিবা হেৰি কৰাইছিল এইটো বেনিফি কিবা হেল বেনিফিটৰ ওপৰত কিবা কিবি কৰাইছিলে আৰু প্লাছ এইটো এই যে অ এ কিবা গাৰ্লছ প্ৰটেকচনৰ কাৰণে কিবা এটা কৰাইছিলে। ৰোবোমেনছ হয় কিবা তই জইন কৰিছিলি তাত
কৰা নাই মই জইন কিন্তু গম পাওঁ হিউমেন ডে পৰত এনেকুৱা কিবা কিবি হৈ থাকে। মানে অকল উমেন ডে বুলি নহয় এনেও। ৰ ছোৱালী খিনিৰ ওপৰত যিহেতু গোটেই ছোৱালী কলেজে হয়। এইখিনি বস্তু বহুত হৈ থাকে।
তাতে মইো জইন কৰিছিলো। আৰু জইন কৰোঁতে তুৰ হেৰি কিবা জইন কৰোঁতে ভালে আছিল। অভাৰ অল তো গোটেই মৌমেনছ খিনি কেনেকে বৰ্তমান কেনেকুৱা হৈ আছে আমাৰ হেৰি স্থান নাৰী স্থান আৰু। পিছলে কেনেকুৱা অলপ সেইখিনিৰ ওপৰতো কলে। তাৰ পিছতে পাষ্ট্তৰ কিবা, কলে লগতে আৰু আমাক মানে এটা হেৰি কৰালে, এই যে অ কাৰাতে চাৰতে এইবিলাক যে শি যে কিবা আজিকালি কি বুলি কয়? হ ন ছেলফ ডিফেন্স ছেল্ফ ডিফেন্ মানে কিবা ক্লছ। কৰাই ছিলে নে কেইটামান? বা লিখাইছিলে সেইখিনিয়ে। অলপ ভালকে কৰালে বাৰু। বেয়া লগা নাই ভালে আছিলে সেইখিনি গোটেই খিনি বস্তু। কেনেকে মানে প্ৰটেক্ কৰিম নিজকে কিবা। ি সেইয়ে আৰু সেইটো ভাল লাগে। এ
ভাল লাগে এইবোৰ আৰু। আবেলি ফুৰিব গৈ নাইবা ৰাতিপুৱা ফুৰিব গৈ কিনিও ভাল লাগে ন। মানে কিবা এটা থাকিলে ভাল লাগে আৰু।
উম উম বডিটো এক্টিভ হৈ থাকিলে ভাল লাগে আৰু এইকেইদিন বন্ধটোত এনেই থাকো। নিচিনা হৈছে। কব গ'লে কিবা কিবি। টো খোজ চোজা কাঢ়িব গলে ভাল লাগে আৰু। মেইন আৰু আমাৰ। খোৱা বোৱাবলাক অলপ সেই ইচুৰ কাৰণে হয় বাকী ইমান একো প্ৰব্লেম নহল হেতেন।
অ মানে গোটেই খিনি বাহিৰা খানাই হৈ যায় ধৰ ঘৰৰ মানে, কিবা ভাল বস্তু খাব পাৰিলেও, দিনটোত সেইটোয়ে এটা মানে ভাল হেৰি আৰু
উম উম।
জমেট অৰ্ডাৰ কৰি খানা বেলেগ অৰ্ডাৰ। কৰি সেনেকে খুৱতেই দিনটো পাৰ হয়।
সঁচা সঁচাকে সঁচাকে জমেট চমেট' সেইটোতো অলপ বন্ধ আগতে তো বহুত? কৰিছিল?
অ আৰু এতিয়াতো চিলিণ্ডাৰৰ প্ৰব্লেমৰ কাৰণেও ভালে খিনি দোকান বন্ধ হৈছে। একাক।
অ অ সেইটোও হৈছে লগতে মানে এতিয়া আৰু কিছুমান? হেৰি জমেট' লৰা মানে অলপ সেনেৱা কিছুমানৰ প্ৰব্লেমো দিয়ে পইচা চইচামকে দিয়ে সেইটো? কাৰণে তেওঁলোক মানে গুচি গৈছে এনেকুৱা? টাইপ? সেই আৰু এই বিলাক? তাকে আৰু বাকী। এ কি কয় এইটো তহঁতৰ কলেজ কেতিয়াপা খুলিব?
আমাৰ আগষ্টৰ পৰাই খুলিব চাগে তহঁতৰ?
আমাৰো? আগষ্ট বুলি কৈ আছে এতিয়া কিবা? কৰে আৰু।
অ,
তাকে সেনেকে? কাৰণতে দিপাৰ কলেজ কলেজ নোযোৱা? কলেজ হেৰি শেষ কি কয় এইটো যোৱাৰ আগে আগে এনেকুৱা অলপ বডি টো বনাই লওঁ আৰু টাৰছত। টো ভালকে।
তাকে আৰু নহলে কলেজ গ'লেতো গোটেই ওল। উল্টা পুল্টা খোৱা হ'ব।
খোৱা হ'ব আৰু লগতে কব ইমান ফুলিছে কিবা আছে?
তাকেইতো উ তই শকত যদি মই কি আক।
নাই নাই সেইটো নহয়? হ'লেও। মানে হেল্ডি হোৱাটো বেছি মেনটাইন হেল্ডি হোৱাটো বেছি ইম্পৰ্টেনট শকতক ক্ষিন নহয় হেলডি হব লাগে সেইটো কাৰণে আৰু?
দি দিব নোৱাৰি? কাৰণ সময়োও ইমান নাই সেনেকুৱা আৰু।
মই। সটো কাৰণেই প্ৰব্লেম হয় হেই আৰু কথা হৈছে? তাকে?
অ দে হ'ব বাৰু তেতিয়াহলে
অ ঠিক আছে দিয়া দে হ'ব দে উম উম উম উম উম